হেল্ল' কি কৰিছা
নাই কৰা তুমি
এনেই শুই আছোঁ কি খালা
মই হেৰি মাছ মাছে বিলাহীয়ে বনাইছিলে দালি ভাজি সেনেকুৱা তুমি
মই এই মাংস ব্ৰইলাৰ মাংস বনাইছিলে হেয়াতি ভাত খালো তাৰপিছত দালি আৰু ভাজি
অহ
উম
ক্লাচ গৈ আছা
অ নাই যোৱা ঘৰত গৈছিলো। তুমি গৈ আছা?
নাই ময়ো ঘৰতে গৈছিলো আহিছোঁহে।
অ ময়ো এয়া অলপ আগত আহি পাইছোহে ৰুমত।
অঁ
আহ ঘৰত কি নে কি ক'ত কত গলা ঘৰত যে গলা? ঘৰ যে ফুৰিব গলা নে নাই?
নাই যোৱা ঘৰতে আছিলো, আমাৰ মানে কাকা আহিছিল যে গৈছে গৈ কি মানে বাহিৰত। সেইকাৰণে গ'লো আৰু মাতিলে যে আকৌতো দেখা নাপাম ন বহুত দিনলৈ।
অ মই আকৌ এইবাৰ ঘৰত গলো মানে। অলপ ভেজাল লাগিছিলে যে ঘৰত সেয়া ঘৰত গলো আৰু। তাৰ পিছত এনে ওচৰৰ বাহঁতৰ ঘৰত গলো বৰমাহঁতৰ ঘৰত গলো সেইয়াই আৰু।
ঘৰত ভাল্ এতিয়া?
অ ভালে তোমালোকৰ?
ভালে
অ
মাহঁতৰ ভাল?
অ ভালেই চবৰে। তোমাৰ লগ মাহঁত?
ভালেই আমাৰ মাহঁত। পিছে তোমাক কথা এটা সুধো?
কি বা?
তোমাৰ চুলিত কি লগোৱা মই দেখিছিলো মানে তোমাৰ চুলিখিনি অলপ দীঘল?
মই চুলিত একো নলগাও, নাৰিকল তেলে লগাও ব্যৱহাৰ কৰোঁ। আৰু চেম্পু আৰু যি, চেম্পুটো যি দি চেম্পুয়ে সানো। দোকানত কিনিলে যিটো পাওঁ। হা?
চুলিত উফি হয় নে? চুলিবোৰত উফি হয়নে, নে কি?
অ', হয়,
অ', তাৰ বাবে কিবা যত্ন লৈছা?
এ উফি হয় কিন্তু যত্ন লোৱা নাই, তেতিয়া নিজে নিজে ভাল হৈ যায় আকৌ।
অ', নাৰিকল তেলৰ লগত, মানে নাৰিকল তেল আৰু কণী যে সেয়া ল'লে হেৰি ভাল হৈ যায়। উফি ভাল হৈ যায় মূৰত। অ',
এতিয়াটো উফিটো নাই ভাল হৈছে।
হা?
এতিয়া বোলো উফি নাই মাথাাত, এতিয়া ভাল হৈছে আৰু।
অ',
তুমি চুলিত কি কি লগোৱা?
একোৱে নলগাও নাৰিকল তেল লগাও আৰু ডাবৰ আমলা তেলটো লগাও। ছুটি কাটি কাটি কাটি চুটিয়ে কৰি দিলোঁ, দীঘল হলেও কাটিয়ে থাকোঁ ছুটি হৈ যায়
অ', মই নিজে কাটো ঘৰত আগটো কটোৱা কাটে যে আগটো। সেইটো কাৰণে কাটো আৰু।
মোক আকৌ মায়ে কাটি দিয়ে এইবাৰ আকৌ পাৰ্লাৰত যাই কিনে কাটি দিলে চুলিখিনি মানে, ঘৰত মাই সতি ইমান সমান হৈ নাযায় যে এবাৰ পা লৈ, জাই কিনে পুৰা ধুনীয়া সমানকে কাটিলো, ঘৰৰ পৰা কি কি আনিছা?
মাছ দি পঠাইছে, আচাৰ দি পঠাইছে। নেকি, তামোল দি পঠাইছে তামোল পান। কেতিয়াবা কেতিয়াবা খাওঁ যায় ভাত। খাই। মুখখন বেয়া লাগি থাকে ন, সেইকাৰণে দি পঠাইছে।
মই আকৌ অ, মই আকৌ তিয়হ আনিলো। তাৰপাছত নেমু আনিছোঁ। তাৰপিছত ইয়াৰ পৰা যোৱাৰ পিছত অসুখ হ'ল যে মোৰ অলপমান সেয়া ঔখধ দি পঠাইছে মানে ভিটামিনৰ কেলচিয়ামৰ।
অ, কি অসুখ হৈছে?
কি হৈছে মানে দুৰ্বল মানুহজনী মূৰতো ঘুৰাই থাকে। এ তাৰ পাছত আকৌ ভাল একো সেউজীয়া শাক পাচলি নাখাও। ফল মূল নেখাও যে, ফাষ্ট ফুড বস্তু বেছি খাওঁ।
অহ
সেইকাৰণে ভোকো নালাগে সেয়া মানে অসুখ, তাৰপিছত চকুত মানে সেইদিনা ঘৰত ত পৰা আহোতে দাদাৰ লগত বাইকত আহিছিলো আহোতে বতাহ লাগিলে বুলি সেইটো মানে হ'লহে আৰু চোতা লগাৰ নিচিনাহে হ'লে
হেল্ল' শুনিছানে? হেল্ল' শুনিছা?
আহ, শুনিছো।
অ, দাদাৰ লগত মানে সেইদিনা আহিলো যে, হেল্ল', হেল্ল', শুনিছা? শুনা, দাদাৰ লগত আহিলো যে আহোতে মানে সেইদিনা কি হ'ল বতাহ লাগিলে। তাৰ পিছত বতাহ লাগোতোৰ মানে সেইটো চোতাহে লাগিলে তাৰ পৰা চকুতটো ফুলি গ'ল ৰঙা ৰঙা পৰি গ'ল তাৰ পাছত এইবাৰ ডক্তৰত যাওঁতে চকু দেখালো চশমা দিলে। অ' হেল্ল'
অ' কোৱা?
আহ, শুনি আছা।
অ' নেটৱৰ্কটো প্ৰব্লেম দি আছে যে আধা আহে মাতো আধা নাই
অ' তোমাৰ ঠাইত নেটৱৰ্কটো প্ৰব্লেম চাগে সেইকাৰণে তোমাৰ মাতটো নাহে মাজতে উম, সেনেকে আৰু তাৰ পাছত আকৌ জণ্ডিছো হৈছে। নকবা আৰু
অ' বেমাৰে আগুৰি ললে
অ' নাখাও যে মানে ৰুমত এইটো নাখাওঁ, পিছত খাম দেৰিকে খাম কাম কৰি থাকো এলাহতে নবনাও গোটেই কেইজনী তিনিজনী থাকো একেই ন গোটেই কেইজনী ভাগৰো লাগে ক্লাছৰ পৰা আহি বনাম বনাম কৰি নবনাওঁ তাৰ পিছত সন্ধিয়া যাই কিনে ফাষ্ট ফুড খাই দিওঁগৈ
অ' ক্লাছ পৰা আহি ভাগৰ লাগি যায় বনাব মন নাযায় শুবহে মন যায় আৰু
তাৰ পিছত মানে সন্ধিয়া ওলাই যাওঁ যেতিয়া ওলাই যাই উঠি মানে চাওমিন ম'ম' সেইবোৰ খাই এইটো গেছ হৈ যায় গৈ
অহ
নলগা হয়
হয় আজিকালিতো এই সোবাই বেছি পোৱা যায়।
অ' কিন্তু আমি ভাবো সেইটো মুখৰ জুতি মাৰিব কাৰণে খাওঁ ন কিন্তু গেষ্টিক টো জাম হৈ যায় ন গেছ বহুত হৈ যায় তাৰ পিছত ৰাতিপুৱা মানে ক্লাছত যাওঁতে ভাত খাব মন নাই। নাযায় চাহ খাই যাওঁ গৈ বিস্কুট চানা সেইবোৰ দি কিনে সেইবোৰ গেছ চাহ খাবই নালাগে হিচাপ মতে ৰাতিপুৱাই ইমান। তাতে চাহ খাই দিওঁ যে গেছ হৈ যায় আকৌ
ইয়াত আহি মই আগ ঘৰত চাহ নাখাওঁ। ইয়াত আহি এতিয়া চাহ খাওঁ এতিয়া।
উম মোক মায়ে এবাৰ কৈ পঠাইছে অ' মোক। মায়ে এবাৰ কৈ পঠাইছে লাগিলে ৰাতিপুৱা কেটি মান ভাত বাতি এটাত লৈ হ'লেও খাই যাবি চাহ নাখাবি আৰু
অ' মোকো কৈছে অ' তই আগলৈ চাহ নাখাই এতিয়া চাহ খাহ এতিয়া হ'বহে গৈ
অ মই আৰু চাহ নাখাও মই এইবাৰ লগৰ কেইজনকো কম চাহ নাখাওঁ লাগিলে ৰাতিয়ে ভাত বনালে ৰব নহয় তাকে কেইটামান বাতিত লৈ খাই যাম কিন্তু চাহ নাখাওঁ আৰু। নিজৰ হেৰিটোলৈ চাব লাগিব ন কাৰণ এতিয়া ইয়াত ত আম্মাহত টো নাথাকে। সেইয়াই লগ থাকে লগ মইকেইজনীয়ে চাই নাচাই বুলি নকওঁ কিন্তু সিহঁতওতো মোৰ জুৰিয়াই নহ সিহঁতেও ইমান বুজি নাপ তাই নহয়।
অ সিহতো গা চাগে বেয়া লাগি থাকে। চবৰে এ থাকেই আজিকালি।
তাকে কাৰণ মোৰ যেনেকুৱা সিহঁতো তেনেকুৱা আম্মাহতে যিটো বুজি পাব এই টো হৈছে এটো ঔষধ খোৱালে ভাল হব, সিহঁতেনো কেনেকে জানিব। গ মজুৰি সেইকাৰণে মায়ে কচে নাখাবি লাগিলে সন্ধিয়া সময়ত একাপ চাহ কি হ ক তিনদিন চাৰি দিনৰ ময়ৰত সন্ধিয়া সময়ত বেয়া লাগে একাপ চাহ খাবি আৰু এটা বিস্কুট স্কুট বা দুটা বিস্কুট দিয়ে।
অ' ৰাতিপুৱা শুই উঠি গৰম পানী খাব লাগে আমি নাখাওে ডাইৰেক্ট চাহ খাই দিওঁ। সেইটো কাৰণে বেছি গেছ হৈ যায়।
অ' তাতে আৰু লগৰ এ মানে আমি জলপান খাই দিওঁ যে ৰাতিপুৱা চাহ খাওঁতে। জলপানতটো এনেও মানে চ হেৰিয়া হৈ যায় গ ন ঠাণ্ডাটো। পুৰা গেছট্ৰিক আৰু জ্বৰ হৈ যায় গেছ বেছি হৈ যায় চাহ খাওঁতে খাওঁতে জলপান নি দিয়ে
জলপান খোৱা নাযায় যোয় আগতে।
মই ঘৰত জলপান নাখাৱে এট যে চাহৰ লগত সদায় ৰাতিপুৱা জলপান খাওঁ।
আমিও নাখাও এতিয়া ইয়াত আহিয়ে খাব লগা হৈছ
অ ঘৰত বিজবুৰ বিস্কুত নাইবা চানা খাও আৰু মানে ঘৰত থাকিলে ৰাতিপুৱা যদি গৰম মানে কণী খাই দিও চাহৰ লগত হলেও নহলেও কণীকে খাওঁ। কিন্তু ইয়াত মানে সেইবোৰ সেইবোৰনো কেনেকে খাম এতিয়া। দুজন তিনিজনী লগৰ থাকো হয়। এজনীয়ে এটা বস্তু খালে দুজনীক এৰি খাবও বেয়া লাগে নহয়।
উ।
সেইকাৰণে নেখাওঁৱে আৰু মানে ঘৰত আৰু ঘৰৰ ফেচিলিটিটোতো ৰুমত বিচাৰ ৰিলে নহ'ব ঘৰত যিটো পাওঁ ইয়াতনো কেনেকে পাম। সেইটো, সেয়াই। ঘৰত এতিয়া আম, মানে ভাইটিক নিদো বুলি ভাবিলেও নিজে মই খাওঁ দে। বা আম্মাহঁতেও ভাবে যে তায়ে খাওঁ কিন্তু ইয়াতো নহ'ব ন', ইয়াত যিমান হ'লেও মই যেনেকুৱা লগৰ কেইজনো তেনেকুৱা নিদিলেতো নহয় ন' দিবই লাগে চব।
অ', এতিয়া চাই চিন্তি চলিবা আৰু।
উম, সেয়াই এতিয়া মানে মাহঁতেও কৈছে মাহঁতক কৈছে ফাষ্ট ফুড নাখাবি লাগিলে বেছি খাব মন গ'লে হোটেলত যায় মিঠাই এটকে খা বি মিঠাও বেছি খাব নোৱাৰি নহয় আজিকালি একেবাৰে, সৰুতে চুপ গাৰ বাঢ়ি যায় গৈ অ', কি খাবা একোৱে খাব নাই, ফাষ্ট ফুড খালে গেছ বাঢ়ে। তাৰপিছত মিঠা খালে চুগাৰ বাঢ়ে, কি খাম? এ সে আমাৰ কৈছে বেছি যেতিয়া কিবা খাদ গ যাব তেতিয়াহ'লে লালমোহন এ হওঁক বা গোল্লা হওঁক, মিঠা বস্ টো আও কৈছে তাকে অলপ, কেইটামান আনি কিনে খাবি কিবা এটা।
এ উৱা, হোৱা খাবা, উহাই পেলাই।
হা?
উহোৱা বস্তু খাবা নহ'লে।
সেই তাকে সেনেকুৱাই হৈছে, মেগী আনি উহাই কিনে জলকীয়া দি
এ গেছ নহয়, বেমাৰ নহয়, একো ক্ষতিও নহয়।
উম, সেনেকেই খাব লগা হৈছে আৰু যিয়া বেমাৰক চাই। ডক্টৰৰ ওচৰত গৈছোঁ, ডক্টৰে কৈছে কি কি খোৱা? মই বোলো ফাষ্ট ফুড মানে চাওমিন ম'ম মম' সেইবোৰ বেছি খাওঁ। পিছে সেইকাৰণেতো এয়া গতি ইমান চ সেইবোৰ নাখাবা এতিয়াবাই এৰিব দিছে। এতিয়া তিনি মাহৰ ক চ অ হেল্ল',
হ'ব দিয়া পাছত ফোন মাৰিম।
অঁ হ'ব দিয়া উম।